হেল্ল'?
হেল্ল' মিষ্টাৰ।
হেল্ল' মিছ, কি কৰিছা?
এয়া এনেই বিচনাতে পৰি আছো।
কিয় একো কাম নাই? এনে কৰি এনে কৰিছো হ ধেমালি কৰিছো।
ধেমালিলৈকে ঠিক আছে।
হাই হাম ধেমালি কাৰতা হে হাম চিৰিয়াছলি কুছ নাহি বলতা হে, মই চিৰিয়াচলি একো নকওঁ ন, মই ধেমালিহে কৰো।
সেইটো ৰি ৰিলেচনত শুনিলেও ভাল পাম।
হয় নেকি? অ দ্যা বল
বেছি চিৰিয়াছ হলেও বেয়া মানুহ।
হা কি কি কি কি কৈছা?
বেছি চিৰিয়াছ হলে বেয়া মানূহ।
অঁ সেইটো হয় কিন্তু ছি ছিৰিয়াছ হ'ব ন, উম।
অ ন।
বাকী কোৱা ব্ৰেকফাষ্ট কৰিলা?
ইয়েছ আই দো।
আচ্ছা, কি কৰিলা?
পৰঠা খালো আৰু পানীৰৰ চৱজি।
বা ভালেই খাইছে।
পৰঠা খালো পৰঠা।
পৰঠা কি হয়' নৰ্মেল পৰঠা?
উম', নাৰৰ্মেল পৰঠা আৰু পনীৰৰ চবজি।
আচ্ছা',। মই কি খালো নুসুধিলা?
একেই কি খাই গৈছা?
নাই মই পুৰি আৰু ঘুগুনী খাইছো হোটেলত
পনীৰৰ চব্জি আৰু পৰঠ খাই
আহ', খাইছোঁ খাইছোঁ।
উম', উৱ গো এনছদেন।
এছ গো এনছদেন।
অ', কালিৰ পৰা ইমান গোইনঞ্চিডেজ হৈছে।
হয়', হয়', যোৱাকালিৰ পৰা বহুত গোইনঞ্চিডেজ হৈ আছে।
এই নহয় মই। মই জানো এই কাৰণ, কালি ৰাতি তুমি কৈছিলা পনিৰেৰ চব্জি খাইছো বুলি। ত' আজিৰ দিনত আজিৰ দিনলেতো পনীৰৰ চব্জি থাকিবই ন'।
হয়', থাকিবই।
উম', আৰু তাৰ লগত পৰঠা।
তাকেই।
তুমি আলু সিজাম বুলি কৈছিলা যে কাটি দিওঁ, আলু খিনি বাকলি গুচাই। ত' আকৌ বাকলি টো এই তেতিয়া আকৌ বেছি হেৰি হ'ব, তাতকে এৰুৱাই দিওঁ। হেল্ল'
হেল্ল' কি- কি- কি বনাবা আলু দি?
এ' পাইল বাই কিবা ফোচকা বনোৱাৰ কথা কৈছে।
আচ্ছা ফোচকা বনাব নেকি?
উম',।
কেতিয়া কিমান দেৰি লাগিব।
কিয়?
ম'- ময়ো যাম খাবৰ কাৰণে, ময়ো যাম খাবৰ কাৰণে।
তুমি অহা মানা আছে।
কিয়?
ইয়াত অকল আমালেহে বনাব বোলে।
এই মোক কিয় নিদিয়া?
নিদিয়ে।
কিয় নিদিয়ে, খুদা খুদা কিয় নিদিয়ে?
মই আজি হেৰি কৈছিলে এইটো বনাব শিকিব লাগিব।
উ
কি কয়, দৌ মানে যোনটো মিক্সাৰ হয়।
আহ' উম' মোৰো খাব মন গৈছে যে।
শিকাই দিব চোন হা, এই চুজি দি যোনটো বনোৱা। অ',।
মই শিকাই দিম ৰ'বা।
শুলে উম সি মোক দিলে উম তেতিয়া নোশুলে অ নিমখ দিলে নুফুলে তোমাৰ হৈ গ'ল চব কৰি মই কিবা কৰি দিম
হেল্ল'
অ কোৱা
উম কি কি কি হেল্প কৰি আছা?
নাই একো কৰিবলে দিয়া নাই ৰ চোন হেৰিটো কোনে চেঞ্জ কৰিলে মানে গডৰেজটো ইফালৰ পৰা সিফালে আছে যে
হেল্ল'
তুমি অকলে?
উম অকলে চেঞ্জ কৰিব যোৱা
অ মই ইমান গম নাপাওঁ ম অ মইতো তোমাক উঠাই মোক উঠাই থৈ যাবা বুলি মই কৈছিলোঁ
হা
মইযে তোমাক উঠাই দিবা এনেকে কৈছিলোঁ
ৰাতিপুৱা?
অ
এইটো মোৰ তাত পিছত মেছেজ আহিছে
অ চে
আ
তথাপিতো তুমি উঠাই থৈ যাব লাগে ন মই জাচ নটা চল্লিশত গম পাইছো এনেকে নটা চল্লিশ মিনিট দেখিলৈ পেলাই ধেত তেৰি মই এনেকে উঠিছো
উম একো নাই একো নাই কালি উঠাই দিম দিয়া
ইমান দেৰিলৈকে শুলে ভাল নালাগে ন
উম একো নাই শুব লাগে আমিটো শুব না
মাহীহঁতৰ নহয় মাহীহঁতৰ ঘৰত ফুৰি ফুৰি অভ্যাসেই হৈ গৈছে
উম
এতিয়া অ ইমান ধোঁৱা উৰিছ ছে জানানে ইয়াত কি জলি আছে অ মাই গড
ক'ত কি হ'ল কি হ'ল?
ইমানেই লেত তেৰা ধোঁৱা উৰিছে মানুহ বেমাৰ হৈ যাব দেখোন এনেকে
ক'ত ক'ত
তোমালোকৰ ইফালে
এই
লেতেৰা ধোৱা উৰিছে
এক ছেকেণ্ড এক ছেকেণ্ড এক ছেকেণ্ড এইটো ৰ'বা ৰ'বা এক ছেকেণ্ড হা পাপা কা ক'তবা গ'ল।
কিয়?
নহয় এইটো আমাৰ ধোঁৱা মানে কিবা জ্বলিছে নেকি?
বহুত আগৰ পৰা, চুবহছে এইচা হো' ৰাহাহে। কিমান ধোঁৱা চোৱা ইমান কো'লা কোলা।
তাকেতো বহুত বেয়া লেতেৰা ওলাইছে।
লাকচ।
ইমান বেয়া ধোঁৱা ওলাইছে। ৰ'বা ৰ'বা পাপ পাইছো ৰ'বা পাপা ধুুৱা নিকলা দেখিয়ে। ধুঁৱা নিকলে দেখিয়ে।
গলত হয় ন আ গ।
আপকা পিছে হু আপকা পিছেহু। ছে হু। ইমান ধোঁৱা ওলাইছেনে?
বহুত বেছি গোটেই আকাশখন কোলা হৈ গ'ল এইকণৰ।
তাকে মই ইয়াৰ পৰাই দেখা পাই আছো।
উম। এনেকে দেখোন বেমাৰ হৈ যাব মানুহৰ।
তাকেইতো ন বহুত ধোঁৱা ওলাইছে। ঠিক আছে। মেচিন ষ্টাৰ্ট কৰিছে নেকি এইটো কাৰণে ধোঁৱা ওলাইছে।
অ' মেচিন ষ্টাৰ্ট কৰিছে। কিহৰ মেচি হয়? কিবা
ওহ হা।
তোমা ফেক্টৰী আছে।
ফেক্টী নহয় এই তোমাৰ এই কি বুলি কয় পাইলিং পাইলিং কৰি আছে তাতে।
হা।
পাইলিং কৰি আছে তাতে, মানে তলত গাটা খান্দে ন। যেনেকে আমি বৰিং কৰো, অ' এইটোটো ভাল কথা।
পৰিৱেশ নষ্ট হয়।
তাকেতো ইমান ধোঁৱা ওলাইছে, মেচিনে মেচিনে বেয়া চাগে ইহঁতৰ।
নেই নেই অ' মুঝে আচ্ছা নেহি লাগা। নেহি অ' থোৰাচা কি কয় কোলা জামু বুজি পাই? কোলা য' জামু হ'তা হে উচকা ফ্লেভাৰ হে। ব্লেকবেৰী।
মই গৈইছো ৰবা পৰা কেক খাব।
এই কাম নাই নেকি তাত?
কাম নাই, মোক ওপৰত যোৱা মানা আছে। আজি মানে এই কিবা এটা হৈছে সেইটো কাৰণে।
মানে?
মানে মোৰ ৰূপ লৈ কিনে ঘূৰি আছে। অ'।
কি কৈ আছা?
মানে মইতো ওপৰত যোৱা নাই ৰাতিপুৱাৰ পৰা।
অঁ।
বিল্ডিঙৰ ওপৰত, একবাৰে গৈছিলো ৰাতিপুৱা পাপ- পা পাপা মানে ইয়াতে থাকোতে গৈছিলো। তা পাপা যোৱা- পিছত মই একবাৰো যোৱা নাই ওপৰত।
অঁ।
ত' তপাচ বিহা গৈছিলে ওপৰত, তপাছ মই বোলে- তাতে ঘূৰি আছো অকলে অকলে ঘূৰি আছো বোলে। কাৰো লগত মাতো মাতাও নাই তপাছ বিহাৰ ওচৰতো যোৱা নাই। এনেকে মই বোলে অকলে অকলে চুপ চাপ ঘূৰি আছো তাতে। তেনেকে মানে মোৰ ৰূপ লৈ কেনে ঘূৰি আছে এহে। এইটো কাৰনে মই যোৱা নাই।
ব্ৰেইনটো বেয়া হৈছে নেকি অকমান?
কি?
কি বকী আছা?
ভালকে ওচৰ বুজাই আছো ৰবা। মানে কি হ'ল?
চিৰিয়া-
হা কৰো ৰোকৌ।
উম।
উম উম।
ঠিক আছে হ'ব।
অঁ অঁ ৰবা এক চেকেণ্ড।
আ
মানে ভূতে ঘূৰি আছে মোৰ ৰূপ লৈ কেনে।
তাত-
হমহ, অ ধেমালি কৰি আছো। আহ দিয়া তেনেহলে।
উম ঠিক আছে হ'ব দিয়া।
ঠিক আছে দিয়া।